শুনিছা?
হয় শুনিছো কোৱা।
অ মোৰ বেকগ্ৰাউণ্ডত ন চাহী আছে নে শুনি নেকি বাৰু?
কৈ যোৱা কৈ যোৱা অ শুনি আছো কোৱা।
আহ কি কৈ আছিলা?
এয়া মই এনে তোমাৰ ভাত কেইমান খাই বহিছিলো এতিয়া।
অঁ বাকী ভালেই নহয়
উম ভাল ভাল তোমাৰ
মোৰো ভালেই দিয়া আহ ভাত পানী খালা নেকি
পতি লাগিছ নাই
অঁ খেতি বাতি লগা নাই বাৰু তোমাৰ সেই কঠীয়া সিঁচি থৈছে ডাঙৰে হোৱা নাই তাৰপৰা লাগিব আৰু লাহে লাহে তোমাৰ তোমালোকৰ তোমালোক
আমাৰ সেই লাগি আছে বাৰু এতিয়া পথাৰ গৈছে এতিয়া মাটি ৰুবলে আবেলি হৈছে যে সন্ধিয়া কৰিনে বেছিটা কমিছে যে
অঁ ই আছে উম ৰুই আছে অঁ
কিমান মান কৰে তোমালোকৰ খেতি
আমাৰ এবিঘা হব।
এবিঘা নহ
উম উম
তাকে মই বোলো বহুত দিন ফোনো কৰা নাই আজি বন্ধ পাওতে ফোন এটা
উম উম ঠিকেই কৰিলো তেতিয়া ঠিকেই কৰিলা।
অঁ তাকে বাকী স্কুল পঢ়া শুনা কেনেকুৱা
পঢ়া শুনা চলি আছে কি কবা যিহে গৰম আৰু গম পাইছো উম উম বাঢ়িছে বাঢ়িছে
বাকী মই মানে তোমাৰ লগত আজি টপিক এটা ডিছকাছ কৰিম বুলি ফোন কৰিলোঁ।
উ কোৱাচোন বাৰু
মানে তোমাৰ এই মই যিহেতু তুমি গম পোৱাই মানে স্পেচ ছাইন্স বা স্পেচ টেকন'লজিৰ লগত বেছিকৈ জড়িত বা মোৰ সেই বিষয়টোৰ বিষয়ে মানে অলপ বেলেগ এটা ৰাপ আছে।
হয় হয়
আৰু মানে এইবাৰ মোৰ চাৰ ভেকেচনৰ টপিক মান ৰিচাৰ টপিক হিচাপে সেইটোৱেই লৈছো হাঁ
অঁ অঁ
তাৰ পিছত তাৰ কাৰণে মই কি কৈ আছিলো মানে বিভিন্ন ধৰণৰ মানুহৰ লগত তাৰ বিষয়ে আলোচনা কৰি কৰিছো আৰু তেওঁলোকৰ তথ্য সমূহ লৈ মই মানে তোমাক সেই বনাই আছো মানে সেই এখন চেমিনাৰ এখন গতিকে আজি আমাৰ এই পাতিবলগীয়া টপিকটো হৈ গ'ল মহাকাশ গৱেষণা গৱেষণাৰ ভাৰতৰ অতীত বৰ্তমানৰ ভৱিষ্যত গম পাইছেনে এতিয়া চোৱা আমাৰ আচলতে আমি ইমান ডাঙৰ নহয় যদিটো সৰুতে প্ৰথম আমাৰ ঈছ্বৰৰ কথা কৈছে আমাৰ ভাৰতৰ যিহেতু নাচা কথা কোৱা নাই ঈশ্বৰ যাত্ৰাটো আমি দেখিছো ঠি আহিছোঁ তোমাৰ প্ৰথম চন্দ্ৰযান উৎক্ষেপণ কৰাৰ কৰাৰ পৰা ধৰি বৰ্তমান চন্দ্ৰযান থ্ৰী উৎক্ষেপন কৰালৈকে আমি সকলো দেখি আহিছো হয় নে নহয় বাৰু সেই একেবাৰে একেবাৰে এই তোমাৰ দুহেজাৰ ন চনৰ বা এঘাৰ চনৰ কথাখিনি মনত নাই যদিও বৰ্তমানে আমি চ ন্দ্ৰযান দুই আৰু চন্দ্ৰযান তিনি কথা যথেষ্টখিনি গম পাইছোঁ আদিত্যয় এলানৰ কথা এইন এইখিনি গোটেইখিনি গম পাইছোঁ এতিয়া আহ প্ৰথম কথা হয় হয় প্ৰথম কথা মই তোমাক তোমাৰ এটা ম প্ৰথম কথা তমাৰ এটা ব্যক্তিগত অনুভৱ জানিব বিচাৰো যে তোমাৰ ইচ্ পেচ্ চাইন্ টেকনলজিৰ ওপৰত বা তুমি কেনেকুৱা ধৰণৰ অ গুৰুত্ব আৰোপ পৰা বা তোমাৰ কিমানখিনি প্ৰিয় সেই বিষয়টো
অ বৰ্তমান সময়ত এতিয়া আমাৰ যিখিনি এতি প্ৰাইভেট যিখিনি স্পেচ কোম্পানী আছে যিখিনিয়ে তোমাৰ আহ স্পেচত আহ মহাকাশৰ ওপৰত যিখিনি অধ্যয়ন কৰি আছে ব বৰ্তমান সময়ত ক'ব লাগিব যে সেইখিনি এটা বহুতো উন্নত হৈ গৈছে বৰ্তমান সময়ত বৰ্তমান সময়ত আমি অ পৃথিৱীৰ পৰাই থাকিয়ে মহাকাশখন আমি চাব পাৰো ভালকে অধ্যয়ন কৰিব পাৰো গম পাইছে নাই এনে ক্ষেত্ৰত বহুতো উন্নত অ এনে ক্ষেত্ৰত বহুতো উন্নত হোৱা দেখা গৈছে
অ আহ তোমাৰ মানে আহ সেই ক্ষেত্ৰত তুমি আ স্পেচ স্পেচ টেকন'ল'জিৰ ওপৰত তোমাৰ আচলতে ৰাপটো আছে
হয় হয় আছে আছে
হয় গতিকে মোৰো সেই সৰুৰ পৰা এটা তাৰ ওৰত এটা ভাল মানে তোমাৰ মোৰ এটা সপোন আছিলে আচলতে তেনেকুৱা ধৰণৰ এটা স্পেচ সৰ ওপৰত গম পাইছা এতিয়া আমি ম মূল এতিয়া বিষয়টোলৈ আগবাঢ়িছো প্ৰথম কথা আজি অ যিটো সময়ত ভাৰতবৰ্ষৰ লগ আজি ইমান খিনি বিচায়নৰ যো বা ইমানখিনি যান্ত্ৰিক যুগত আমেৰিকা চাইনা জাপান এইসমূহৰ লগে লগে ভাৰত তেওঁ প্ৰতিযোগিতাত নামি পৰিছে তোমাৰ মহাকাশ বিজ্ঞানৰ প্ৰতিযোগিতাখনত নামি পৰিছে তাৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ ভাৰতৰ তথ্য প্ৰযুক্তি ইমান উন্নত নহয় যদিও ভাৰতে কিন্তু অশুপূ চেষ্টা কৰিছে বা বন্ধু যিসমূহ দেশ হয় দেশ আছে সেইসমূহ সমূহৰ সমৰ্থনত যথেষ্টখিনি আগবাঢ়িছে হয় নে নহয় বাও ভাৰতীয় মহাকাশৰ এতিয়া আমাৰ ভাৰতৰ মহাকাশৰ আৰম্ভণি হৈছিল মই জনা অনু সৰি ঊনৈছশ ষাঠি দশকত মই জনা অনুসৰি এতিয়া সেই সেইটো সময়ত আচলতে কি হৈছিলে বিজ্ঞানীসকলৰ অহু অহু পুৰুষাৰ্থৰ কাৰণেহে আচলতে ইমান খিনি আমি পাইছোহি কাৰণ সেইটো সময়ত আমাৰ অৱস্থা এনেকোৱা আছিলে যে এখন ৰকেট উৎক্ষেপনৰ কাৰণে আমাৰ ওচৰত কি নাছিলে গম পাইছা ধাতুবিহীন এখন গাড়ী নাছিলে বা নল মেটেলিক এখন গাড়ী নাছিলে যাৰ ফলস্বৰূপে তোমাৰ ঠেলাত বা গৰু গাড়ীত নি কি কৰিবলগীয়া হৈছিলে সেই আমাৰ ৰকেটসমূহ বা চন্দ্ৰযানৰ কথাাই কওঁ প্ৰথম চন্দ্ৰযানসমূহ উৎক্ষেপন কৰিবলগীয়া হৈছিল তেনেকোৱা অৱস্থা আছিলে কিন্তু অ মোৰ যদি ভুল হোৱা নাই ঊনৈশ ঊনসত্তৰ চনত ইছৰ গঠন হোৱাৰ লগে লগে কি হৈ যায় আমাৰ ভাৰতবৰ্ষই এই আহ মানে তোমাৰ বিজ্ঞান বা এই তোমাৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এটা নতুন মানে ধাৰা পায় মানে সেই ক্ষেত্ৰত
হয় হয় হয় হয়
এতিয়া কি হ'ল বৰ বৰ্তমানৰ এতিয়া তোমালোকে দেখা পাইছে আমাৰ ভাৰতবৰ্ষৰ কিমানখিনি উন্নয়ন হৈছে বা ঈশ্বৰৰ সেই যাত্ৰা পথত অহাৰ লগে লগে কিমানখিনি উন্নয়ন হৈছে সেইখিনি কথা গম পাওৱে এতিয়া দুহেজাৰ তেৰ চনত ভাৰতৰ মংগল অভিযান বা মাছ অৰ্বিটাৰ মিছন সেইটো কথা আমি সকলোৱে গম পাওঁ যে ইমানখিনি ইমানখিনি বিফলতাৰ পিছতো আহ ইছৰই প্ৰথম এই মংগল অভিযানত সফল হয়
হয় হয়
তাৰ পিছতে এক নতুন নতুন ইতিহাস সৃষ্টি তাৰ পিছত তোমাৰ চন্দ্ৰযান চন্দ্ৰযান একৰ তেওঁলোকে পৰিকল্প কৰে হয়নে নহয় বাৰু এতিয়া হয় হয় এতিয়া তুমি এটা কথা লক্ষ্য কৰিছ নে মই নাজানো কিন্তু আমাৰ ভাৰতীয় তোমাৰ বলীউড বলীউড হলিউড এইবিলাক যিমানবোৰ কোম্পানী আছে সেই ফিল্ম ইণ্ডাষ্ট বা কোম্পানীবিলে এখন ফিল্ম চুপাৰ মানে ব্লক বাাছ এখন ফিল্ম বনাবলৈ যিমানখিনি পইচা ব্যয় কৰে নহয় আমাৰ সেই স্পেচ কোম্পানীটো আমাৰ স্পেচ সেই চেণ্ট- টাৰ টোৱে কি কৰে এখন ৰ- কেট উৰৱোৱাৰ ক্ষেত্ৰত ইমানখিনি পইচাৰ প্ৰয়োজন নহয় যিমানখিনি আমাৰ এখন। মহি বনোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা এতিয়া তুমি কি তুমি কি ভাবা আমাৰ আমাৰ এই ইমানখিনি যিমানবোৰ প্ৰডিউচাৰ আছে প্ৰডিউচাৰখিনি এখন ফিল্মত কমেও পাঁচ পাঁচ ছশ কোটি টকা ইনভেষ্ট কৰাৰ পৰিৱৰ্তে আমাৰ এই মহাকাশ বিজ্ঞান বা গৱেষণা কেন্দ্ৰৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে এনেকি বা আমাৰ এই ক্ষেত্ৰত আমাৰ অৰিহণাটো খুব কম নেকি তুমি কি ভাবা সেই ক্ষেত্ৰত।
অ বৰ্তমান সময়ত আমাৰ এতিয়া তুমি ঠিকে কৈছা আমি এতিয়া বৰ্তমান আমাৰ অ যিটো। সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে কিন্তু। এ আমি আমাৰ এতিয়া বৰ্ত শুনা না। যিখিন প্ৰাইভেট কোম্পানী আছে সখিনি এতি বৰ্তমান সমৰত মহাকশৰ ওপৰত অধ্যয়ন কৰাত গুৰুত্ব দি আছে। আৰু এইটো এটা বহুত ভাল কথা কব ল ভাল কথা বুলি ক'ব লাগিব কাৰণ। অ ভৱিষ্যত তেতিয়াহে আমি গম পাম যে ভ মানে ভৱিষ্যতলে আমি কেনেকুৱা ধৰণৰ। পৰ মহাকশৰ পৰা হ'ব পাৰে। বা মহাকাশত কি কি সংঘটিত হৈ আছে আৰু আমি আৰু অধিক জানিব পাৰিম যে। মহাকাশত আৰু কি কি আছে বা আমাৰ ধৰণে আৰু বেলেগ যিবোৰ মহাকাশত আছেনে নাই আমি সেইবোৰতো অধিন ভালদৰে কিন্তু। এই ক্ষেত্ৰত অ এই ক্ষেত্ৰত অ। তেনেকে যদি মই চাবলৈ হয় তেতিয়া ক'ম যে অ আমি অ দোইটা সেইখ- দুইটা প্ৰাইভেট কোম্পানী প্ৰাইভেট কোম্পানীয়েহে মহাকাশ ৰিচাৰ্চৰ ওপৰত নিজৰ টকা ব্যয় কৰি আছে। চ' তাৰ ক্ষেত্ৰত ক'ব লাগিব যে। যিখিনি এতিয়া কোমানি সেইখিনিয়ে হয়তো তেওঁলোকৰ যি আহ মানে এতিয়া কম্পিটিচনৰ যুগ হয়তো তেওঁলোক এতিয়া কোনে কিমান বেছি স্পেচৰ ওপৰত অধ্যয়ন কৰিব পাৰে কোনে কিমান নতুন নতুন বস্তু আবিষ্কাৰ কৰে সেইখিনিৰ ওপৰত লাগি আছে চ' তাৰ ক্ষেত্ৰত আ তেওঁলোকে আমাৰ উন্নয়নৰ কথা ইমান নাভাবে আমাৰ উন্নয়নৰ কথা ভাবিব লাগিব আমাৰ চৰকাৰখনে গম পাইছা নাই।
হয় হয় হয় নিশ্চয় ৰপে নিশ্চয়পে এতিয়া সেই ক্ষেত্ৰতে আমাৰ দে হয় সেই ক্ষেত্ৰত এতিয়া চোৱা আমাৰ চন্দ্ৰযান এখন একেবাৰে শেষৰ যোনখন চন্দ্ৰযান তোমাৰ ৰস চন্দ্ৰযান তিনি। সেইখন উৎক্ষেপনৰ ক্ষেত্ৰত এশ চল্লিশ কোটি টকাতকৈ অধিক মানে তোমাৰ টকা ব্যয় হৈছিলে যোনটো তুমি আমাৰ অ হয় ভাৰতীয় অৰ্থনীতিত ইমানখিনি প্ৰজেক্টৰ ভিতৰত যদি চোৱা এটা ন্যূনতম কাৰণ কি হয় আজিকালি এখন চৰকাৰে এখন তোমাৰ ফ্লাই অভাৰ যোনখন ফ্লাই অভাৰ ইমান উন্নত মানৰ তোমাৰ চাৰি নহয় সেইখন ফ্লাই অভাৰ বনাবলৈ পাঁচশ ছশ কোটি টকা ব্যয় কৰে। কিন্তু তেওঁলোকে এই স্পেচ টেকনলজিৰ ক্ষেত্ৰত কিন্তু ইমান উন্নয়ন কৰিবলৈ কিন্তু এশ চল্লিশ কোটি টকা ব্যয় কৰিবলৈকো তেওঁলোকে সংকোচ বোধ কৰে। হয় নে নহয় বাৰু যা। হয় যাৰ ফলস্বৰূপে এতিয়া দেখা পোৱা গৈছে যে এ সঠিক দিশত বা সঠিক ফিল্ডত পইচাখিনি প্ৰয়োগ নকৰাৰ কাৰণে আম আমাৰ আজি স্পেচ সেয়ৰ ক্ষেত্ৰতে হ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজিকালি বিজ্ঞানীসকলৰ। যথেষ্ট মানে সেই ক্ষেত্ৰত যথেষ্ট বিজ্ঞানী কম দেখা পোৱা গৈছে। বাৰু বাৰু ইয়াৰপৰি আমি এটা বত- বৰ্তমানে যি আদিত্য তুমি চাগে শুনিছা যে সূৰ্যলে প্ৰথমখন সূৰ্যলৈ আমাৰ ভাৰতৰ প্ৰথম কোনখন যান প্ৰেৰণ কৰিছে হয় নে নহয় বাৰু এতিয়া এই ক্ষেত্ৰত তোমাৰ আচলতে ভাৰতবৰ্ষ ইমান এখন সৰু দেশ হৈও। অহ আদিত্য এলৱানৰ নিচিনা সূৰ্যলৈ পঠিয়াব পৰা এখন যান তৈয়াৰ কৰিছে? আচলতে তুমি কি ভাবা এনেধৰণৰ যিসমূহ নতুন নতুন পদক্ষেপ লৈ আছে সেই। পদক্ষেপসমূহক পদক্ষেপসমূহে ভাৰতবৰ্ষ। এই আ যোনটো আমাৰ
মহাকাশ অভিযানৰ যোনটো যাত্ৰা সেই যাত্ৰাটো কেনেধৰণে আগুৱাই নিবগে?
যি এতিয়া আমাৰ তোমাৰ অ আমাৰ মহাকাশৰ ওপৰত যি ভাৰতবৰ্ষৰ অধ্যয়ন চলাই আছে তাৰ ক্ষেত্ৰত তুমি অহ আমি তেতিয়াহে আমাৰ ভাৰতবৰ্ষখন সেই দেশসমূহৰ নজৰ লৈ আহিব- যি দেশসমূহে আমাতকৈ বহুত আগবাঢ়ি গৈ আছে গম পাইছা নাই?
হয় হয় হয় নিশ্চিতৰূপে নিশ্চিতৰূপে এতিয়া চোৱা মোৰ অনুসৰি মোৰ অনুসৰি এতিয়া ভাৰত ভাৰতৰ এই ইছৰ সংস্থাটোৱে যিমানখিনি আজি অভিযান কৰি আছে বা যিমানখিনি প্ৰচেষ্টা চলাই আছে ই আচল ই আচলতে নিৰবিচ্ছিন্ন গতিত যদি আগবাঢ়ি যায় মোৰ অনুসৰি অন্যান্য দেশৰ লগত ফে মাৰিব পৰা শক্তিটো আচলতে হ'ব। যদিহে ইয়াৰ যোনটো ভাৰত তীয় অৰ্থনীতিৰ মূল দিশটো যদি ইয়ালৈ আহে তেনেহলে কিন্তু আমাৰ এই যোনটো ক্ষেত্ৰ আছে ক্ষেত্ৰখননৰ আচলতে আমি এটা উচিত বা উ নিৰ্দিষ্ট পৰিমাণে আমি ত লাভ কৰিব পাৰিম আচলতে হয়। এতিয়া আহ মই জনা অনুসৰি আগন্তুক সময়ত গ পন যান অভিযানৰ বিষয়ে ভাৰতীয় মহাকাৰী মহাকাশচাৰীসকলে- আহ তেওঁলোকে পৰিকল্পনা কৰি আছে। ইয়াৰোপৰি- পৰি চন্দ্ৰৰ শুক্ৰ আৰু নতুন মহাকাশ গৱেষণাৰ ওপৰত তেওঁলোকে আহ হেই কৰি আছে যাৰ ফলস্বৰূপে আমাৰ এতিয়া প্ৰিপেচনো কৰি আছে যে অ বহুত বিজ্ঞানী এতিয়া মহাকাশলৈ পথিয়াৰ বাবে বা প্ৰেৰণ কৰিব কাৰণে তেওঁলোকে য খ হেৰি কৰি আছে প্ৰচেষ্টা হাতত লৈ আছে এতিয়া ভৱিষ্যত তাতে মহাকাশ কেৱল গৱেষণা ক্ষেত্ৰ নহ'ব মানে আচলতে কাৰণ তোমাৰ আজিকালি যিমান- যিমান, যিমান আমাৰ টেকন'লজি বা যিমান আমাৰ প্ৰযুক্তিবিদ্যা যিমানে উন্নয়ন হৈছে আজি সিমানখিনি আমাৰ প্ৰযুক্তিবিদ্যা উন্নয়ন হোৱাৰ লগে লগে আমাৰ মহাকাশৰ হেয়ৰো বেছি প্ৰয়োজন হ'ব কাৰণ এই গোটেইবোৰ কিহৰ লগত গোটেইবোৰ কিহৰ লগত কণ্ট্ৰল হৈ আছে গোটেইবিলাক ছেটেলাইটৰ লগত হৈ আছে বা গোটেই আমি আজি বতৰ আগজাননীৰ বিষয়ে হওক বা হাই স্পীড নেটৰ বিষয়ে হওক সেই গোটেইবোৰতো অকল পৃথিৱীৰ ভিতৰত হৈ থকা নাই গোটেই বাহিৰৰ পৰাওতো ছাপ্লাই হেৰি হৈ আছে। গতিকে সেই ক্ষেত্ৰত তুমি কিমান ভাবা যে ভাৰতবৰ্ষ ই আহ এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো কিমান প্ৰয়োজন আমাৰ মহাকাশ গৱেষণা ক্ষেত্ৰখনত?
অ বৰ্তমান সময়ত আমাৰ দেশখননৰ উন্নয়ন‌ত যিমান গুৰুত্ব দিয়া হৈছে বৰ্তমান আমি তুমি- হয়তো জানা আমাৰ ভাৰতে এতিয়া বহুত কম ছেটেলাইট আছে যি যাৰ উপৰত নকি আমি নিৰ্ভৰ কৰো। আমি প্ৰাই খিনি ছেটেলাইটৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লগা হয় তুমি হয়টো সেইটো গম পোৱা তাৰ- তাত আমি আমাৰ চহৰখনে আৰু অধিক গুৰুত্ব দিব লাগিব যাতে আমাৰ নিজও এটা আমাৰ নিজৰ দেশৰ এখন ছেটেলাইট থাকক, আৰু হয়তো বাহিৰ দেশত আহ কিছুমান দেশত নিজৰ নিজৰ ৰাজ্য ষ্টেটৰ নিজৰ নিজৰ